শুনিচে
হয় হয় শুনিছোঁ। তুমি শুনা পাইছা?
অ পাইছো কোৱা
হয়, বাকী ভালনে?
অ হয় ভালে আছো। তুমি?
হয় মইয়ো ভালে আছো।
অ' অ'।
ভাবিছিলো আজি অলপ আমি শিক্ষাৰ ওপৰত চৰ্চা কৰো নেকি?
হয় হয়। কৰিব পাৰি, যিহেতু এটা আমাৰ শিক্ষাটো অত্যন্ত আমাৰ বাবে জৰুৰী সকলোৰ কাৰণে।
হয়, আৰু যে যিহেতু মানে শিক্ষা মানুহৰ জীৱনৰ এটা আটাইতকৈ মূল্যৱান সম্পদ হয়। আৰু শিক্ষা নাথাকিলে ব্যক্তিৰ পূৰ্ণ বিকাশ সম্ভৱ নহয়। আৰু শিক্ষা থাকিলেহে আমি আমাৰ জীৱনত আগ বাঢ়ি যাব পাৰো বা যিকোনো পথত অগ্ৰসৰ কৰিব পাৰো আৰু শি শিক্ষা কেৱল, মই ভাবো যে শিক্ষা কেৱল পুথিগত জ্ঞান আহৰণৰ প্ৰক্ৰিয়াই নহয় দিয়াচোন ই এক নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া হয় যাৰ জৰিয়তে মানুহে জ্ঞান হওক বা দক্ষতা বা মূল্যবোধ, আচৰণ এই সকলোবোৰ লাভ কৰিব পাৰে। আৰু শিক্ষাৰ জৰিয়তে আমি যিকোনো কৰ্ম সংস্থান আমাৰ নিজৰ যিটো আহ পথটো আমি বাচি ল'ব পাৰু বা নিজৰ এ পথটো মুকলি কৰিব পাৰো নহয় নে বাৰু?
হয়, হয়, আপুনি ঠিক কথাই কৈছে। যে আমাৰ আপুনি কলেই যে আমি অকল পুথিগত বা আমি স্কুলীয়া স্কুলৰ আমি যিবিলাক আমি কিতাপ পঢ়ো সেই আমাৰ সেইবোৰ কিতাপে আমাৰ বাবে যথেষ্ট নহয়, আমাৰ জীৱন টো কাৰণে, আমি চাবলৈ গ'লে আমাৰ বিভিন্ন ধৰণৰ ধৰি লোৱা মহৎ লোকৰ জীৱনীয়ে হওঁক বা আমাৰ সমাজৰ যিটো আমাৰ আচাৰ ব্যৱহাৰ বা নী নীতি নিয়ম আমি সেইবোৰৰ ওপৰতো আমি অ', গুৰুত্ব দিয়াতো বা আমাৰ যিবিলাক মহৎলোকৰ জীৱনী আদি আমাৰ আছে, সেইবোৰ পঢ়াটো আমাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ।
হয়, হয়। নিশ্চয় সচা কথা, আহ কইনো যে শিক্ষাই এনেকুৱা এটা বস্তু যে যিটো বস্তু কেতিয়াও শেষ নহয়, আৰু শিক্ষাই এনেকুৱা এটা বস্তু যিটো কোনো চোৰে চুৰি লৈ যাব নোৱাৰে, আৰু শিক্ষাৰ য আমি যিমানে বেলেগক আ শিক্ষা আমি যিমানে বেলেগৰ লগত মানে দিম, বা বেলেগৰ লগত আদান প্ৰদান কৰিম আমাৰ শিক্ষা সিমানে আমাৰ জ্ঞান সিমানে বৃদ্ধি পাব। নহয়, কাৰণ শিক্ষা মানে তোমাৰ এনেকুৱা এটা বস্তু যিটো আমাৰ জন্মৰ পৰা মৃত্যু পৰ্যন্ত এহ আমি বিভিন্ন অভিজ্ঞতাৰে প্ৰাপ মানে প্ৰাপ্ত কৰো। অকল আমি যেতিয়াৰ পৰা আমি জন্ম হওঁ তেতিয়া আমি পৰিয়ালৰ মাজত- অকল পৰিয়ালৰ পৰাই আমি শিক্ষা আহৰণ নকৰো। আমি আমাৰ- আমাৰ সমাজৰ পৰা হওঁক, বিদ্যালয়ৰ পৰা হওঁক বা বন্ধু-বান্ধৱীসকলৰ পৰা হওঁক, এই সকলোবোৰ আমাৰ শিক্ষা লাভৰ- এটা একো-একোটা মানে বিশেষ উৎস হয়, যাৰ জৰিয়তে আমি বিভিন্ন- ধণৰ ভাল বেয়া আঁহ' বা উচিত-অনুচিত সকলোবোৰ- শিক্ষা আমি অ', মানে লাভ কৰিব পাৰো, নে কি কোৱা?
হয়-হয়, ঠিক কথাই কৈছে। যে আপুনি ক'লেই যে আমি হয়তো- আমাৰ ধৰি লোৱা আমাৰ বহুত টকা হৈছে, সেইবোৰ আমাৰ আ'- লোকে আমাৰ চুৰ কৰি নিব পাৰে, কিন্তু আমাৰ- যিটো আমাৰ ভিতৰত থকা আমাৰ জ্ঞান সেইটো আমাৰ কোনেও চুৰি কৰি বা- চুৰ কৰি লৈ যাব নোৱাৰে, সেইটো আমাৰ লগত আমি- আমাৰ যিটো অন্তিম পৰ্যায় আমাৰ জন্মৰ পৰা অন্তিম পৰ্যায়লৈকে আমাৰ সেই- টো যিটো জ্ঞান আমাৰ থাকেই সেইটো জ্ঞান আমাৰ অন্তিম পজাই লৈকে থাকিব।
হয়, একেবাৰে সঁচা কথা দেই। আৰু এই- এই শিক্ষাতোৱে এনেকুৱা এটা বস্তু যিটো আঁ', মানুহে মানে- ইজনে সিজনৰ লগত আদান প্ৰদান কৰিব পাৰে। আৰু- তাৰ ফলত মানে সি কেতিয়াও কম হৈ নাযায়, বৰঞ্চ সি আৰু- বৃদ্ধিহে পায়। কাৰণ এনেকুৱা নহয় যে এজন মানুহে যিমানখিনি জানে- সিখিনিয়ে মানে আঁহ', সীমাবদ্ধ এটা মানে সীমাৰ মাজত সীমাবদ্ধ হৈ থাকে। শিক্ষা বা জ্ঞানৰ কোনো সীমা নাই। আমি যিমানে বেছিকে পঢ়িম বা যিমানে বেছি - আগাঢ়ি থাকিম জীৱনত আমি সিমানেই বেছি শিক্ষা আহৰণ কৰিব পাৰিম, বা সিমানে বেছি জ্ঞান আহৰণ কৰিব- পাৰিম। জীৱনত যিমানখিনি আমাৰ অভিজ্ঞতা হ'ব, যিমান বেছি অভিজ্ঞতা হ'ব- বা আমি জীৱনত যিমান মানুহৰ লগত উম- কথা বতৰা পাতিম বা জ্ঞানৰ আদান প্ৰদান কৰি কৰিম। সিমানে আমাৰ শিক্ষাটো, আঁহ', আমাৰ শিক্ষা বা জ্ঞান গোটেইখিনি বৃদ্ধি পাব। আৰু শিক্ষা মানুহৰ চিন্তা শক্তি হওঁক বা সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা হওঁক- বা আত্মবিশ্বাস আৰু নেত- তৃত্ব গুণ, এই সকলোবোৰ বৃদ্ধি কৰে। এ' যদি আমি ব্যক্তিজন- শিক্ষিত নহয়, তেনেহ'লে আমি দেখা পায়ে থাকো যে আমাৰ সময়ত যি-সমাজত মানে- বিভিন্ন ধৰণৰ অন্ধবিশ্বাস আগতে বহুত আছিলে। গাঁও- অ', গাঁৱলীয়া সমাজত বেছিকৈ আছিলে। কিন্তু যেতিয়াৰ পৰা আমাৰ সমাজখন অলপ শিক্ষিত হ'বলৈ লৈছে- তেতিয়াৰ পৰা তোমাৰ এই অন্ধবিশ্বাসবিলাক আ' ক্ৰমান্বয়ে মানে হ্ৰাস পোৱা মই দেখা পাইছো। তুমি কি ভাবা এই বিষয়ে?
হয়-হয়। এই বিষয়ে আপুনি ঠিক কথাই ক'লে, এইটো যে আমাৰ- আগ-আগৰ দিনত বা আমাৰ আগতে দেখিবলৈ পাইছিলো যে আমাৰ বিভিন্ন ধৰণৰ আমাৰ- অন্ধবিশ্বাসে আমাৰ গাঁৱলীয়া সমাজত আমাৰ অতিকৈ- আহ' বিভিন্ন ধৰণৰ বিপদজনক অৱ- স্থা দেখিবলৈ পোৱা গৈছিল। কিন্তু আমাৰ সময়ৰ ল- লগে-লগে আমাৰ মানুহবোৰো আমাৰ- বৰ্তমান শিক্ষিত হোৱা দেখিবলৈ পোৱা গৈছে, যাৰ ফলত আমাৰ এইবোৰ- যিবিলাক আমাৰ অন্ধবিশ্বাস, কুসংস্কাৰ আছিল, সেইবোৰ আমাৰ বৰ্তমান- আহ', গাঁৱলীয়া সমাজ- তে হওঁক বা অন্য সমাজতে আমাৰ এই দেখি কমকৈ দেখিবলৈ পোৱা গৈছেও বা কিছুমান আমাৰ প্ৰথা আমাৰ বৰ্তমান অহ নাইকিয়া অহ' হোৱা আমি দেখিবলৈ পাইছো।
হয়, যেনে তোমাৰ তাৰ ভিতৰত উল্লেখযোগ্য সতীদাহ প্ৰথা হওঁক বা বাল্য বিবাহ এইবোৰ মানে বি-বিশেষকৈ মানে বহুখিনি ক্ৰমান্বয়ে মানে অহ হ্ৰাস হৈ গৈছে। কাৰণ আমাৰ এতিয়া সমাজখন লাহে লাহে শিক্ষিত হ'বলৈ লৈ লৈছে বা তে বুলি কেম কোনটো ভাল, কোনটো বেয়া সেইটো সেই অন্ধবিশ্বাসবোৰ মানে বুজি পোৱা হৈছে। অহ যাৰ ফলত মানে বিভিন্ন ধৰণৰ এই, তোমাৰ এইট বিলাক যি বিলাক অন্ধবিশ্বাস আছে, সেইবোৰ লাহে লাহে দূৰ হ'বলৈ ধৰিছে। আমাৰ সমাজখন এ লাহে লাহে উন্নতিৰ পথত আগবাঢ়িবলৈ ধৰিছে এ আৰু তোমাৰ এই শিক্ষাৰ জৰিয়তে এহ মানুহ এজন ভাল নাগৰিকো হ'ব পাৰে। আৰু দায়িত্বশীল ব্যক্তি আৰু সমাজৰ অহ উপযোগী সদস্য হিচাপে নিজকে গঢ়ি তুলিব পাৰে। যদি ব্যক্তি এজন শিক্ষিত হয়, তেতিয়াহে আমাৰ সমাজ খন আগবাঢ়িব বা দেশ এখন আগবাঢ়িবা। যদি আমাৰ অহ আমি যদি আমি নিজেই যদি শিক্ষিত নহওঁ, তেনেহ'লে আমি কেনেদৰে মানে অহ' তোমাৰ দেশ এখন হওক বা সমাজ এখন আগবঢ়াই লৈ যাম, নহয়নে বাৰু? যেনেদৰে তাৰ এটা ভাল উদাহৰণ হ'ল, তোমাৰ আমাৰ এই নেতাসকল। যদি তেওঁলোক শিক্ষিত নহ'লে হয়, তেনেহ'লে আমাৰ দেশখন আহ আজি যেনেদৰে তেওঁলোকে মানে আগুৱাই লৈ যাই আছে বা যেনেদৰে নেতৃত্ব হয় নেতৃত্ব দি আছে, সেই নেত তৃত্ব অহ বা তেওঁলোকে কৰিব নোৱাৰিলে হেঁতেন বা যি ধৰণে তেওঁলোকে দেশখন চলাই লৈ গৈ আছে, সেইটো সেই গুণসমূহ তেওঁলোকৰ তাত অহ' নাথাকিল হেঁতেন যদি তেওঁলোক শিক্ষিত নহ'ল হেঁতেন। নে কি?
হয় হয়। আমাৰ বৰ্তমান সময়ত আমাৰ শিক্ষাটো আমাৰ অত্যন্ত জৰুৰী। কাৰণ আমি চাবলৈ গ'লে, আমাৰ অহ সমাজতেই হওঁক আহ সমাজবোৰত আমি চাবলৈ গ'লে, আমাৰ যিবিলাক আমাৰ অশিক্ষিত লোক সেইবিলাকে আমাৰ সমাজৰ সদস্যই হওঁক বা যিটো আমাৰ আগস্থান তাত আমি অ' না-নাপাওঁ বা পোৱা দেখা নাযায় আৰু সেইটো হোৱাটো আমাৰ বাবে অহ' স্বাভাৱিকো কাৰণ আমাৰ সমাজখন আ আগবাঢ়ি বা আগবঢ়াই নিবলৈ হ'লে আমাৰ শিক্ষিত লোকৰ অত্যন ত জৰুৰী আৰু তাৰ বাবে আমি নিজেও অ' তাৰ কাৰ তাৰ বাবে উপযোগী হ'ব লাগিব। লগতে আমি তেতিয়াহে সে অ যে আমি যিমানেই শিক্ষিত হ'ব পাৰিম আমি সিমানেই সমাজত আগস্থান লবলৈ আমি আৰু স্থান পাম তাত আৰু
হয় হয় আগ আগবাঢ়ি আহিব পাৰিম। ঠিকেই কৈছা দেই, তোমাৰ কথাৰ লগত মই একমত বাৰু এই শিক্ষা আহৰণৰ ক্ষেত্ৰত বা শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত তোমাৰ বিদ্যালয়ৰ ভূমিকা কিন্তু যথেষ্টখিনি, কাৰণ এই বিদ্যালয় এক সংগঠিত শিক্ষাৰ কেন্দ্ৰ। আৰু ইয়াত ছাত্ৰ ছাত্ৰীয়ে কেৱল পাঠ্য পাঠ্যয় বিষয়ৰ ওপৰতে মানে জ্ঞান আহৰণ নকৰে। তেওঁলোকে তাত বিভিন্ন ধৰণৰ এ জ্ঞান আহৰণ কৰে বা শিক্ষা আহৰণ কৰে তাৰ ভিতৰত দচ দিন কলা হওঁক বা আহ সমানুবৰ্তিতা হওঁক বা সহযোগিতা, সহনশীলতা আৰু সামাজিক মূল্যবোধ এই সকলোবোৰৰ বি বিষয়ে তেওঁলোকে শিকে বা কেনেদৰে কাৰ লগত আচৰণ কৰিব লাগে আহ তেওঁলোকৰ জীৱনটো কেনেদৰে শৃংখলাবদ্ধ ভাৱে অতিবাহিত কৰিব লাগে বা সময় সময়ৰ মানে সম কি বুলি কয় সময়ৰ হয়, সময়ৰ সদ ব্যৱহাৰ যিটো আছে সেইটো কেনেদৰে কৰিব লাগে, সেই সকলোবোৰৰ বিষয়ে তেওঁলোকে জানে। আৰু ইজনে সিজনক কেনেদৰে সহযোগিতা কৰিব লাগে। আৰু কাৰ একো কেনে কাৰ লগত কেনে ধৰণৰ ব-ব্যৱহাৰ কৰিব লাগে শিক্ষাগুৰুক কেনেদৰে ব্যৱহাৰ কৰিব লাগে নিজৰ পৰিয়ালৰ অ', মানুহসকলৰ লগত বা বন্ধু-বান্ধৱীৰ লগত কেনেদৰে ব্যৱহাৰ কৰিব লাগে। মৰম স্নেহ এই সকলোবোৰ মানে মই ভাবো যে বিদ্যালয়ৰ পৰাই তেওঁলোকে শিকে। আৰু বিদ্যালয়ত যিবিলাক শিক্ষক থাকে সেই শিক্ষকসকলে মানে তেওঁলোক কৰ মূল কেন্দ্ৰ। উম, যে ছাত্ৰীসকলৰ মাজত জ্ঞান বৃদ্ধি কৰাৰ বাবে এ শিক্ষকসকলে যথেষ্ট খিনি ভূমিকা মানে গ্ৰহণ কৰে বুলি মই ভাবো। তেওঁলোকে যিমান খিনি সিমান খিনি নৈতিক মূল্য়বোধ হওক বা দায়িত্ববোধ হওক বা আদৰ্শ। আহ, এই এই সকলোবোৰ মানে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত উম আনিবলৈ চেষ্টা কৰে আৰু আহ, ছাত্ৰ-ছাত্ৰীসকলে কিমানখিনি সেই জ্ঞানখিনি এ মানে তেওঁলোকে নিজে আহৰণ কৰিব পাৰে সেইখিনি তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰে দিয়াচোন। কিন্তু শিক্ষকসকল মই ভাবোঁ যে শিক্ষকসকলে বহুত গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে।
হয়, আপুনি ঠিক কথাই কৈছে এইটো যে আমি দেখিবলৈ পাও যে আমাৰ স্কুলীয়া জীৱনৰ পৰাই আমাৰ যিটো আমাৰ শি শিক্ষাৰ মানদণ্ড সেইটো আমি দেখিবলৈ পোৱা যায় যে, আপুনি ক'লেই যে আমাৰ যি আমাৰ ধৰি লোৱা আচাৰ আচাৰণেই হওক বা অ' অন্যান্য আমাৰ লাগতিয়াল যিবোৰ আমাৰ সমাজৰ বাবেই যিবোৰ দৰকাৰ বা আমাৰ নিজৰ কাৰণে যিবোৰ ভাল। সেইবোৰ আমি এ যি যি শিক্ষাৰ প্ৰয়োজন আৰু তাৰ কাৰণে সেইবোৰ শিক্ষা আমি স্কুলীয়া জীৱনৰ পৰাই পাই আহিছো বা আমি পাও গতিকে ক'বলৈ গ'লে আহ শিক্ষা আমাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ এতিয়া বৰ্তমান কবলৈ গ'লে। নহ'লে আমি কোনো ৰ বিষয়ৰ ওপৰত আমাৰ জ্ঞান নাথাকিব বা আমি নাজানিম বা আমি অ', আহিবলগীয়া আমি নৱ প্ৰজন্মক আমি বা একো ক'ব নোৱাৰিম যে এইটো এনেকুৱা এটা বস্তু বা ইয়াৰ ওপৰত আমাৰ জ্ঞান থকাটো দৰকাৰ বা এইটোৱে আমাক এইটো উপকাৰ কৰে হয়।
হয়, হয়, বহুতে দৰকাৰী ঠিকে কৈছা দেই তোমাৰ কথাৰ লগত মই একমত। বাৰু আ মোৰ বহুতেই ভাল লাগিলে এই বিষয়টোৰ ওপৰত তোমাৰ লগত কথা পাতি, মোৰ বহুখিনিয়ে নতুন নতুন অভিজ্ঞতও হ'ল।
হয়, হয়, আৰু মইও আপোনাৰ পৰা বহুতো নজনা কথা জানিব পাৰিলো।
হয়, ঠিক আছে বাৰু আকৌ এদিন নতুন এটা বিষয়ত কথা পাতিম।
হয়, হয়, ঠিক আছে ধন্যবাদ দিয়ক।